হেল্ল'।
অ'।
কি কৰিছা?
মই এনেই তোমাৰ বহি আছো, তুমি কি কৰি আছা?
মই তোমাৰ হুদি খাবলৈ গৈছিলো। আমাৰ জেঠাইৰ হেৰি ডাঙৰ পুতেকৰ হুদি আৰু। তাৰ পিছত সেই এতিয়া আহি বহি আছোহি।
আচ্ছা আচ্ছা ঠিকে আছে দিয়া। বাকী তাতে তাতে মাছ ভা মাছ ভাত খুৱাইছে চাগে ন মাছ ভাত মানে এনেকুৱা। কিবা কিবি।
তাত মানে তোমাৰ ভকত সকামো হ'ল। তাৰপিছত হেৰি তোমাৰ আমি ভকতক মানে এতিয়া তোমাৰ ছয় সাতটা মান বজাত গৈছোঁ ন। ত' আমি সিহঁতৰ ভকত ভকত মানে সকাম কৰাবোৰ নাই কোৱা আৰু বোফে চিষ্টেমত দিছিলে তাত ফালত তোমাৰ এনেকে হেৰি দিছিলে ছাগলী পোলাও তাৰপিছত আকৌ পাতত এতিয়া মানে টোপোলা মাছ তাৰ পিছত আছিলে পনীৰ। পায়স আৰু ধে আইটেম আছিলে এইবোৰ চালাদ তালাদ ধে কিবা কিবি।
আচ্ছা আচ্ছা ঠিকে আছে বাৰু। আকৌ মোকো জানা এটা চব্জি এটা ভাল লাগে মানে অলপমান মিক্স মিক্স ভাজি হোৱা তাত গাজৰ দিয়ে বন্ধাকবি দিয়ে মানে এইটো অলপ হোৱাইট নিচিনা হয় তাত ক্ৰীম দিয়ে নেকি! এইটো ভাজি খাইছা তুমি?
মই জানো খাইছো যদিও গ'ম পোৱা নাই।
এইটো তোমাৰ মিক্সড ভেজ বুলি কয় তোমাৰ বহুত ভাল লাগে। মানে কিবা খকাম হ'লে নহ'লে কাবাৰ বাৰ্থডে বাৰ্থডে হ'লে দিয়ে, অ' কোৱা
মই এটা মিক্স ভেজ খাইছো তোমাৰ হেৰি এইটো উম তোমাৰ দাংবতিটো অ', গাজৰটো আলুটো আৰু তোমাৰ হেৰিটো থাকে নেকি? অ', আই থিংক এই যে সৰু সৰু আলুটো যে অসমীয়া আলু বুলি
অ'।
সেইটো ডিপ ফ্ৰাই কৰি এনেকে। অ', ত' তোমাৰ মানে হেইটো ডিপ ফ্ৰাই কৰি বনাই। সেইটো সেইটো মিক্স ভেজ খাইছোঁ মই বহুত ভাল পাওঁ মানে সেইটো খাই
আচ্ছা আচ্ছা মোৰ মানে ভালে পাওঁ মানে মোৰ আলু বস্তুতটো যে বহুত ভাল লাগে মানে আলুটো চবৰ লগত ভাল লাগে ন।
সেইটোৱে আৰু আলুটো চবেই খাই জানা চবৰ লগত মিলিও যায়।
উম, সেইটোয়েটো আলু তোমাৰ মাংসৰ লগতো বনাই পনিৰৰ লগতো দিয়ে তোমাৰ মাছৰ লগত দিয়ে চবৰ লগত দিয়ে।
অহ সেইটোৱে।
সেইটোৱে বাকী তোমাৰ খবৰ ভাল ন?
এই আছো দিয়া, তোমাৰ কোৱা?
আচ্ছা আচ্ছা এনেই মোৰো ভালে আৰু তোমাৰ মনত পৰিছে ন সেইকাৰণে তোমাক ক'ল কৰিছিলো। সুধো কি কৰি আছা।
ভালে কৰিলা দিয়া। হেৰি মোৰ তেনেকে কল কৰিবলৈ টাইমে পোৱা নাই অ' তোমাৰ সিটো সিটো কৰোতে তোমাৰ দিনবিলাক তেনেকে যায়গৈ আৰু গৰম দিনত মানে কথা পাতিব মন নাযায় অ' গৰ ত ফোনবিলাক গৰম হৈ যায়।
আচ্ছা আচ্ছা মোক মোক এনেকে তুমি ফোন কৰিব পাৰা ন মই ফোনটো ঠাণ্ডা কৰি দিওঁ মানে।
হয় নেকি?
আহ হয়।
অ', মাৰি থাকিম দিয়া তেনেহ'লে ফোনটো গৰম হ'লে তোমালে ফোনটো লগাই দিম তুমি ঠাণ্ডা কৰি দিবা।
হ'ব। মই তোমাকো ঠাণ্ডা কৰি দিব পাৰো।
অ' হয় নেকি?
অ' মোৰ তাত শক্তি এটা আছে, মানে এইবিলাক আৰু এ, একো নাই দিয়া, এনেই আৰু ধেমালি এটা কৰিছোঁ আৰু ন'। এনেই আৰু লগৰবিলাক সেইটোৱে আৰু, বাকী তুমি এনেটো অ' তোমাৰ কিবা হেৰি হৈছিলে নেকি? মানে মাজতে এক্সিডেন্ট হৈছিলে বুলি শুনিছিলোঁ তোমাৰ।
এক চেকেণ্ড ৰবা দেই।
অ' হ'ব ঠিক আছে।
হেল্ল'। হেল্ল'।
শুনিছানে?
অ' কোৱা?
এ, তুমি কোৱাচোন আকৌ কোৱাচোন?
অ' মই কৈ আছিলোঁ এনেই তোমাৰ মাজতে এক্সিডেণ্ট এটা হৈছিল বুলি শুনিছোঁ সৰু মুৰা।
অ' হয় অ' মই মানে তোমাৰ স্কুটিত গৈ আছোঁ তাৰপিত স্কুটিত গৈ থাকোতে মানে সেইফালৰপৰা মানে স্কুটি এখন আহি মাৰি দিলেহি আকৌ। ম, একচুৱেলি মই স্পীডত গই আছিলোঁ, টাপা তেনেকে আহি মাৰি দিলেহি, তাৰপিছত মোৰ তেনেকে একো নহ'ল, তোমাৰ ভৰিত দুখ পালোঁ। পিছত এক্সৰে কৰক কৰালোঁ আৰু তাৰপাছত এক্সৰেত একো হোৱা নাই বুলি কৈছে, খালি কেতিয়াবা মাজে মাজে বিষটো হয় বাৰু দেই।
আচ্ছা আচ্ছা। আচ্ছা এইকাৰণে মই তোমাৰ খব খবৰ ল'বলৈ সেইকাৰণে কল কৰিছোঁ। মানে এনে লগ ধৰিবা হয় নে ত' তোমাক।
আহিব পাৰা এনেকে মানুহৰপা আহি ঠিকে আছেচোন খবৰ লবলে, ইটো আহে সিটো আহে।
সেইটোয়ে সেইকাৰণে মানে আগতে মানে ফেমিলি মেম্বাৰ্চখিনি লগ কৰি লোৱা মানে ইমান এটা ৰব ন' তুমি মোক এটা টাইম দিব নোৱাৰিবা হেইকাৰনে অলপ দিনৰ পিছত আহিম আৰু মই সেইটোও ভাবিছিলোঁ।
ন'?
অ' সেইটোৱেই, যেতিয়া সুবিধা মেলি হয় আহিবা আৰু। বহুত দিন আহাও নাই দিয়াচোন তাকে।
সেইটোয়ে, আ, বাকী আজিকালি কিবা মুভি চুভি চাই আছ নে নাই?
মুভি তেনেকে চোৱা নাই, তোমাৰ ককটলখন ককটেল টো যে সেইখন চাম বুলি ভাবি আছোঁ। আৰু নতুনকে এইটো তোমাৰ এই যে হেৰি অক্ষয় কুমাৰ, তাৰছত জেকলিন আৰু কোনোবা কোনবি যদি মানে তোমাৰ আছে যে সেইখন চাম বুলি ভাবি ভাবি আছোঁ, এই চাব তোমাৰ টাইম নাই আকৌ আচলতে, ইমান ইটো সিটো কাম ওলাই থাকে নাই, সেইবোৰ কৰোঁতে কৰোঁতে মানে তোমাৰ মানে মানে মভি চাবলে নহয়গে আৰু ৰাতি আৰু টোপনি ধৰেগে ভা-ভাগৰত মানে।
আচ্ছা আচ্ছা, বাকী তুমি এনে একো এইবিলাক কামবোৰ থাকে বাৰু আৰু আজিকালি তোমাৰ টিভি মানে চোৱাই নহয় জানা, মানে যেতিয়াৰ পৰা ফোন আহিছে ন'।
সেইটোৱে আৰু মানে কি হয় জাননা নাই? অ' সেইটোৱে কি বুলি কয় এই কি ফোনত তোমাৰ মুভিবিলাক চাব গলে মন নাযায় জানা? তোমাৰ টিভিত জোনটো আমি মানে মভি গৈ পেলাই চাইছোঁ না চিনেমাবিলাক যে চোৱা যিটো মানবতা মানে সেই মান টো মানে ফোনত নাপায় মানে, আগতে আমি চোৱা উ, টিভিটো লগালে মানে চিৰিয়ালে হওক বা মুভিবিলাকে হওক গোটেইখিনি লগতে ফেমি বাৰ বহি চাও হয় নাই, অসমীয়া চিৰিয়েল হওঁক, হিন্দী চিৰিয়েল হওঁক এতিয়া তোমাৰ হাতে হাতে মোবাইল আৰু সেনেকে চাই আগতে তাৰমানে চাবলৈ। গোটেই এচাকে বহি চাওঁ
সেইটো কিন্তু ভালো লাগে দেই মানে এনেকে চব মিলি এনেকে চালে।
উম সেইটোয়ে আজিকালি মানে চবে তহাতে সেয়াই হাতে হাতে মোবাইল আৰু চবে নিজে নেটফ্লিক্স ৱেব ছিৰিজ কিবা কিবি সব চাই।
সেইটোয়েইটো ন যেনেকে মোৰ তোমাৰ মই ফোনতে চাই ল চিৰিজ বিলাক মায়েও ফোনতে চিৰিয়েল চাই। ভাই মোৰ সৰু ভাইটিটোতো লেপটপ আছে সি লেপটপতে পঢ়া শুনা কৰে আকৌ পাপাইতো এনেই ফেচবুকতে চাই থাকে নিউজ বিলাক ন টিভি টো মানে এনেই আছে আৰু।
সেইটোয়ে আজিকালি টিভি কোনে চাই নো কোনো নাচায়ে ক'বলৈ গ'লে
সেইটোয়েটো একো নহয় দিয়া মই এনেকে আহিম ন তুমি আৰু মই ৰাতিতো গোটেইটো টিভি চাম আৰু একেলগে ন।
সেইটোয়ে মই তাকে ভাবিছো আমি কিতিপাৰ্টি এটা কৰিব পাৰো তেনেহ'লে মোৰ আৰু কিছুমান লগৰ আহিম আহিম বুলি কৈছে তেতিয়া গোটেইখিনি লগতে আহিলে আমি আৰু কিতিপাৰ্টি কৰিব পাৰো।
অ' এইটো পাৰি বাৰু কিন্তু মই তোমাৰ লগত অকলে মানে টাইম স্পেণ্ড কৰিব বিচাৰিছিলোঁ মানে।
অ', সেইটো কথা।
সেইটোয়ে। পাৰিলে পাৰি বাৰু নহলে তুমি কিটি পাৰ্টি কৰিব পাৰো মানে ফ্ৰেণ্ডছ বিলাকত মাতি লৈ। দুইটা তোমাৰ কথা আৰু তুমি কি বিচাৰা ন।
এ নহয় নহয় তোমাৰ হেৰি গোটেই সোব লগৰবিলাক থাকিলে ভাল হ'ব আৰু আমি চোন এনো লগ পায়ে থাকো।
সেইটোয়েইটো ন আমি এনেই লগ কৰিয়ে থাকো ন মাজে মাজে ঠিকে আছে দিয়া তেনে লগৰ খিনিকো মাতি দিওঁ আৰু ন।
অ' সেইটোৱে।
সেইয়ে বাকী ৰাতি খোৱাটো ক'ত হ'ব?
হা
ৰাতি মানে ষ্টে কৰিম নে নে চবে ঘৰত গুচি যাব মানে।
থাকিবা আৰু আমাৰ ঘৰত উ খবৰ লবলে আমাৰ ঘৰতটো‌ কি অ' সৰু বুলি ভাবিছা নেকি চবে লগৰ লগতে থাকিম আৰু। এনে লগৰ খিনি থাকিলেচোন ত'তে ততে হোৱা হৈয়ে যায়চোন তোমালোকক ঢালাই কৰাই দিম আকৌ ল'ৰা খিনিক ছোৱালীখিনি বিচনাত
আচ্ছা আচ্ছা তোমাৰ তাত এক্সট্ৰা ৰুম এটা আছিল নহয় ন বাৰু
আছিলে খালি এতিয়া তাত যি টি বস্তু থোৱা হৈ গ'ল। মানে সেইটো মানে লাইক অ' ষ্টৰ ৰুম কৰ নিচিনা হৈ গৈছে।
আচ্ছা একো নাই বাৰু সেইটো মানে অলপ চাফ চুতি কৰি পেল মানে তাতে আমি দুটা খুই যাব পাৰো দেখোন ৰাতিয়ে
ন নহলে মানে বহুত বিলাক মানে গৰম উঠে ন বেছি মানুহৰ লগত শুলে মানে সেইকাৰণে আৰু
নাই নাই সেইটো লা লা মই হেৰি কৰি দিম দিয়া তুমি চিন্তা কৰিব নালাগে ল'ৰা খিনিৰ কাৰণে আৰু ছোৱালী খিনিৰ কাৰণে মই ধুনীয়াকৈ কৰি দিন নহয় চিষ্টেম।
অ' হ'ব দিয়া তেনে কথা নাই তুমি বছ ভালকে এৰেজমেন্টটো কৰি দিবা ন মানে এ চি টে চি লগাই দিবা ন। বহুত ৰাতি গৰম লাগে ন।
তাকে তাকে তোমালোকক প্ৰিনচেছ প্ৰিনচেছ আৰু প্ৰিন্স‌ ট্ৰিটমেণ্ট দিম দিয়া মই ইয়ালে আহি মোৰ মোৰ বেমাৰৰ খবৰ ল'বলৈ আহি মই তোমালোককে প্ৰিন্চেছ ট্ৰিটমেণ্ট দিব লাগিব যি দেখিছো।
হ'ব দিয়া একো নাই বাৰু মইয়ো তোমাক ভালকে দিম নহয় ট্ৰিটমেণ্ট এটা দিম আৰু।
তোমাৰ কাৰণে গিফ্ট লৈ আনিম ন তোমাৰ এনেয়া ভৰিতটো ভাঙা আছে মানে নাভাঙিলে বাৰু। বস্তু বিলাক ন
এ তুমি তোমাৰ ফাৰ্মাচী আছে নেকি
ন পাৰ্মাচি নাই মই তোমাক ফাৰ্মাচীৰ পৰা কিনি দিম ন বস্তুবলাক
অ হ'ব মোক ডক্তৰে দিলেোক মানে কি কি লগাব লাগে অল য মান প্ৰাচকাইব কৰিলে মই আনিলো
আচ্ছা অনিলা নেকি তুমি অ আচ্ছা ঠিকে আছে দিয়া তেনেহলে একো কথা নাই বাৰু অ ভাত চাত তেতিয়া মই খালো এতিয়া মানে এতিয়াই অলপমান আগত খাইছো তুমি খালা
উম মই সেই তাতে খাই আহিলো তোমাৰ ইমান গৰম তাতে একদম ফেন বোৰ ইমান লাহে লাহে চলিছে সিহঁতৰ একদম ভল্টেজ ডাউন বাহিৰত বহিবলে মানু হ'ল এক্দম মানে মোৰ অশান্তি লাগি গৈছিলে তাৰপিছত আহি তোমাৰ অকমান ফ্ৰেছৰ ইয়াত বহিব বঢ়িহা শান্তি লাগিছে ইমানেই গৰম নহয় তাত আৰু মানুহ বেছি মানে গৰমটো অ'মেটিক বেছি হৈ যায় সেইকাৰণে মানে সেইকাৰণে মানে মই ইয়ালৈ আহি পিনে এতিয়া অলপ মানে ফ্ৰিজৰ পানী খাই মেলি ভাত দিছে বহিছো গাছা ছা ধুই
অ অলপমান তুমি ৰেষ্ট কৰা ৰেষ্ট কৰি অলপমান থাকা তুমি অকলে থাকা মানে বেছি মানুহৰ ওচৰত তুমি থাকিব নালাগে নহলে গৰমটো লাগে ন বৰ
সেইটোয়ে গম পাইছো দিয়া হব দিয়া তুমি তাতে বাগৰা বাকী ময়ো আহি আছো তোমাৰ ওচৰত ন
ঠিক আছে হ'ব দিয়া
অ হ'ব দিয়া ঠিক আছে বাই বাই
বাই বাই
অহ